শুনিছা ন ন
শুনীয়া আছো শুন আছো।
কি কৰিছ
এ শ আ উঠিলোৰা বহি ৰলো অমান,
গমানে গম পাইলে বাৰু ৰাতি, যে এনেকে কেতিয়াবা উঠি অকমান বৰ হ বুলি।
নাপাই নাপাই
অকমান বহো বুলি ৰাতি এনেকুৱা সময়ত।
বহিব আৰু সোমাব পৰা জেগা আছে। বহিবলৈ কোমল কোমল জেগা আছে ধুনীয়াকৈ বহি দিওঁ।
তাগে
ন
ঠিকে আছে অ আছেনা তই সেই ঘৰটোত
অহ চ
এখন
উম,
তাকে সুবিধা দিছে আৰু নাক ঘৰৰ মানুহে। সুবিধা দিছে বাল সুবিধা দিছে।
উম,
তাকে কালি হে সুবিধা, পায় হে অসুবিধাটো সৃষ্টি হৈছে সেই সুবিধাটো পায় হে অসুবিধাটো সৃষ্টি হৈছে।
তাকে দুখ পায় বুলি নামাতিছে।
বিশ্বনাথ কি হ'ল?
তাই বুলি চকীত বহি দুখ পায় বুলি নহলে সেইয়া সুৱাও
অ' ঠিকে আছে। মানুহৰ ওচৰত তাকেতো মানুহৰ ওচৰত হেৰি থাকিব লাগে। মানে তোৰ কি বুলি কয় এটা মাহলৈ কিবা এটা উপায় থাকিব লাগে। ঠিকেই কলে ঠিকেই কলে ফলা গছৰ যিখন বাইড এইগিলা সদায় শুনিয়েই থাকোঁ। মই আগত বহি নোপোৱা বহুত দিনৰ মোৰ চকীখন ভাঙি থাকিলে। তই গম পোৱা নে নাই যিখন সময় আম কৰো শুয়েই ৰাখোঁ। মই নোপোৱা বহু দিন হল। সঁচাকে চকীখন ভাগি থাকিলে হল। এই কে বাৰে ঘৰত বহিমগৈ আৰু। তাকে ভাবি আছো ঘৰতে বহিবগৈ লাগিব গম পাইছা নে নাই। এই সেনেকে বিদ্যালয়লৈ যায়। বিদ্যালয়লৈ যাওঁ নে এনেকৈ এই বেটাৰী গাড়ী বিলাকত বহা পাৰিব। সেইবিলাকত অলপ কঁকাল চকাল পোনাই লওঁ। চকীখন ভঙাও ভালেমান দিন হ'ল। চ চকীখন ব চকীখন ভঙাও ভালেমান দিন হ'ল। চকীখন ভঙাটো মোৰ কমেও, দুবছৰমানা হ'ল চকী কিনিমগৈ বুলি চাৰিবাৰ মান পইচাও ললোঁ। কিন্ত চকীহে আহি নাপালে।
তাকে আৰু আধা চাগে আজিলৈকে চাগে আধা তে, কাম হলে না চাগে ও ফোন নহলে না চাগে।
সেইটো নাই শুইয়ে আৰু যে।
অ' পুনিও থাকে বেকাৰ নহয় আৰু।
ত লোকে-লোকে ভাত খাই অকন বহে মই ডাইৰেক্ট শুই দিওঁ কি কৰিবি বহিবলে। চকী নে?
পকাত বহিবটো পাৰি। এৰা চব কি কিনিম বুলি চকী কিনিব বুলি লৈ আহিলোঁ বহুত পইচা দিলে পাপাই ভাই কিন্তু আজিলৈকে চকীহে দেখি নাপালে তাকে হে।
ঠিকে আছে।
ঠিকে আছে ন ঠিকে আছে দেই ভালেই বাৰু তাকে কি কৰিবি আৰু উপায় নাই উন্নতি মানে ভীষণ উন্নতি গোটেই। জয়-জয় মই-মই গম পাই কবই নালাগে।
ব
উ অ আ বেহ বাৰী চাই আছিলো তো
উম!
তাত এটা খুটিছে মানে ত বোলে চাহৰ দোকান কি হ'ল
উ হু
কি কৈছে লান্দা চা
চাম দ কান ত জি মানে কি বোলে এইটো কি বুলি ক বোলে লাল মাতে চলিলে লাল বাাটি জলিল। ম মানুহে বোলে কোনো খাবলৈ নাই আৰু বোলে। কি হ'লো কব নছিলে লাল মছিল। তাকে আমাৰ আমাৰ আমাৰ বোলে পূজাৰ লাল ব লিল
ন ন নহ আমাৰ সেইট,
ৰঙা বাতি এটা আনিবেলাই চলাই তো ৰঙা ভতি এটা আনি জ্বলাই থওঁ মানুহে সুধিলে কি হ'ল লালবাৰী জ্বলি আছে। বেয়া নহয় পালো। হোটেল হোট হোটেল লালবাটী,
দুগি আছ কৰিল
হ!
মানুহে সুধিব অ মানুহে এনেকে, ক'ব আৰু কোৰে গাও এই লালবতি হোটেলৰে ন
এ খাটন আৰু এইয়া যে কুঁহিয়াৰ ৰ যে এ বেচিছিলে যে চাইছিলি নাই? যে ক'বাত যেছিল মানে এইফালে যে ক'বাল যে পঠিয়াই দিছিলো।
অ চাহে চাহ বেছি,
অ ছাৰ তাৰে ব ত নে চা আমাৰ দোকানৰ নাম কি বোলে হোটেল লেঙা মই, উ লগাম কি বল
অ তাৰপা সেইদিনা মানে এই দোকানৰ মালিকতটো মানে যোনজন অকমান অকোৱা টাইপৰ মানুহদ যে সেইজনক মানে এই যে কৰে যে, নাকেদি যে বজাই যে সি মানে যে সি এদিন কলে এ আহ পইচা এতিয়া অ দোকান খুলিবলৈ পইচা লাইন খুচৰা নাখিবি আকৌ স এতিয়ালৈকে, খুচা কৰা নাই সেইকাৰণে বোকানে খোধা নাই
কি গুছা এনে দোকানে খোল নে দু
তাকে এই, খোজু কৰিব দোকান খুলিব দোকানলৈ কি হয় যে লাদ চ, দুকান বোলে লাল বাতি জ্বলিলে
অ তাৰপা তাৰপৰা কৈছে হেৰি খুচৰা কলৈ অ খুচুৰা মই কৰি দিোতিয়া পইচাটো তাৰেই বুলি কলে পইচাই নাই বোলে কি খোচুৰাা কৰিম বোলে। উ!
অ সেইটো ডাঙৰ পইচাও লাগিব খোজা কৰিবলে। পইচা নোহাকলে কি খোজুৱা কৰি গছপাত খোজা কৰিলে আ
উম এ পৰা কৈছে হে যোনজন মানুহ আহিব। সেইজনকে ৰখাই লৈ পেলাই সুচুাকুয়ে আহি দিলে পইচাটো বোলে সেইজনো মানুহ আহিব লাগিব। বোলে কোনোৱে নাই।
তাকে এই সিহতৰ ঘৰত যে এই যে উ বেলটো যে বজাই যে থাকে যে।
উম।
এই গোটেই খোপাই যে ভয় যে খাই যে বেলটো যে বাজি যে থাকে যে। এই যে ভূত বুলি যে এই যে কোনোবাই যে বেলটো যে বজাই যে থাকে। অ, তাৰ পিছাৰে এইফালে মানে চবৰে হেৰি বোলে এ হেৰিয় কয় দেই আমাৰ গাঁৱত বোলে। হেৰিয়তে এইটো কি ক চালিয়া বেজ বুলি বোলে বেজ এজন আছে সেইজনকে মাতো নেকি বোলে। চালিয়া বেজ চালি। পিয়া বেজ বুলি বোলে এজন আছে বোলে তেওঁককে মাতো নেকি বোলে। অ ৰা এইটো তাইমত এই চুলি দীঘল লতে অ অকণনে আনিব অমিতা। অ শুনটো আজি পঢ়িবলৈ মন গ'ল তই পঢ়িবি অ কোনটো আজি পঢ়িবলৈ মন হ'ল মই পঢ়াম আজি। ন এনে বিস্কুট নম দে পাই দে খুন্দি দিয়েযে।
অ এই শকতকে মানুহজনীক যে
ন ন ন নাই এই যে বিস্কুট
অ অ বিস্কুট খাই খাওঁ অ বিস্কুট খাওঁ কৈ থাকে অ কোমোৰাাই লৈ পেলাই। খুন্দি দিয়ে অ'।
এই এ ৰুটি বনাই আনিলে।
বে অ সেইডাললে খুলি দিওঁ তাৰপা আৰু সেই উম ভাল হয় ভাল হয়ঁ চাই ললে ভাল হয় দেই দোক
কি সিহতৰ?
তাৰ পৰা আৰু আছিল তাৰ কেইটামান। আৰু আছে তেনে কেইটামান।
তাকে ভালে। এই চাব মানুহোক যে অপহণ গোন চিটেক্সটোত বাইৰে।
জেগা বিজাৰি বেছে ভৰাবলৈ।
হয় যে তেনেকুৱা মানুহ তেনেকুৱো ভাব লাগিব।
বেছি জেগা খৰচ কৰা নাই।
উম গাবা যায় এবাৰ গাহ গামলা এ য মাইছিলে চু ভয় খাব গো যে সকতকে মানুহজনী যে।
ৱালখনন যে পাহ ৱালখনন যে পাহ বজ লৈ পাহ
খ হ'ব নোৱাৰে ধান ধুম মাৰিছিলে যে পিছফালে যে আহ ত তাই ভাগনি ত পৰা।
ভাল নিয়ে কিন্তু দেই।
উম উম উম।
তাকে গাৱতছ নাই কামলাতে।
উম।
বোলে ৰাতি ৰাতি টোপনি টোপনিবা বোলে খাব বেললে বোলে তাতে বোলে ভাত। তোমাৰ খাই দিয়ে বল
উ উম উম আৰু খাব পাৰে আকৌ দেই আৰু এবাৰ কি কৰিলে মানে
এই মাছৰ জোল বনোৱা দিনা নি মাছৰ জোল বনোৱাই নেকি গাই পালি আহিছে বুলি বুলি যে কৈছে
নহয় নহয় নহয়
এ পাঁচ টকা পাঁচশ টকা মান পাঁচশ টকা মাংস পাঁচশ টকা মছলা
সেইটোতো সেইটোৱে আৰু এটা আছিলে এই মাংস বনালে মানে জ্বলা দিলে অলপ গোটেইকেইটাই খাইছে তিনিওটাই চাপৰ চাপৰ মানুহ দুইটাঈ খাইছে এইফালে চুলি দীঘল টোৱে খাই
অ ভাত যে খোজে এইকণী পিতকলি লৰাই এইকণি পিট কণী লৰাই
উম ইমান ভাত খাই বুলে তাৰপৰা আকৌ এবাৰ সোধে লাষ্টত অ হেৰি এ তোৰ বোলে খাবই নালাগে বোলে লে তাব কথাে সেই ৰাতিপুৱা খামহি বোলে চাহৰ লগত
চাহ লগত খাবিহি অ মাংস খুজিয়ে আনে এ এ অ ল'ৰা ছোৱালীখিনি ন নাই নাই চাই বুলি
উম
এই ডকাইতটো কি হৈ গল ডকাইত টো কি হয় আৰু ডকাইতটো কি হৈ গ' মই সেইটো আজিলে গম পোৱা নাই সে ধৰে ননে নধৰেনে
কোনটো ডকাইত
এই ডকাইত যে কয় যে এইকেইটাৰে ভাল ভাল কথা কৈ যে একেবাৰে
অ সেইকেইটাক ধৰেগৈ নহয় গাড়ী চাৰিটা বেচাই যে
অ ধৰে গে নি
উম
মে চোৱা নাই আকৌ ধৰাডোখৰ মই মই গম নেপাওঁ আকৌ ধৰে বুলি
উম
মই আজিলৈকে চোৱা নাই ধৰে বুলি
তাৰপৰা এই আৰু এটা জেগাত যে গৈছিলে যে গছ পাত পিন্ধি যে
অ অ পিছল পিছল পিছল
ত ভাষা এটা মাতে যে আম লোক মানে পলা লৈ বলে পলা
অ তাকে বৰা হ নন্দন যে
তাৰ নাম অলপমান আছে পা
বৰাহ নন্দন
উম
তাকেহে বাকী পইচা পাতি কাইলৈ কিবা এটা দি পেলাই সহায় কৰিবি কাইলৈ ঘৰলৈ যাম পইচা পাতি নাই ন ব
পইচা পাতি পইচা পাতি মোৰো নাই বা এক টকা এটা আছে
কি কৰিম
সেইটো এনেকে লাষ্ট যে দক্ষিণা যে দিয়ে যে
হ।
এ টকাটো তেনেকে দিব পাৰিম আৰু মই নোৱাৰিম নহ'লে তেনেকে বাকী
তাকে অথনি যে গানটো যে শুনাইছিলে এইটো শুনিলি নাই?
অথনি গানটো কোনটো শুনাইছিলেই?
সোণ চেং গোটা বচা চোলা, ৰ দয়া নাচনী। ৰ দয়া নাচনী ঐ ভাল লাগে কিন্তু গানটো শুনিছাবি আক আৰু আৰু কেইবাটাও আছে ঢেৰ গান আছে ত গান নুশুনা মানুহে বহুতে শুনাই নাই, মই কৈছো নাই আৰু দুটামান আছে গান তেনেকুৱা ভাল লগা
নাই নাই নাই বহুত, বম নাই শুনা অ'
এ মানুহে কেইটামানে শুনি